শুনিছ নাই?
অ', শুনিছো তই শুনিছ নাই?
উম, শুনিছো। মোৰ মাতটো ভালকৈ গৈছে নে, নে দেৰিকে গৈছে?
ভালকে আহিছে। মোৰ মাত দেৰিকে গৈছে নেকি আকৌ।
নাই, নাই সোনকালে আহিছে, নেট ভাল আছে এতিয়া।
অ', গম পাইছোঁ। মোৰ বাৰু আমাৰ ঘ আমাৰ ঘৰত বাৰু মই ফাইভ জিয়ে পাওঁ বাৰু।
অ', আমাৰ ইয়াতো ফাইভ জি পায় হ'লেও আমাৰ এই নেটটো এতিয়া শ্ল' চলি আছে মই বেলেগ এটা চিমৰ পাহে হেৰি কৰি লৈছো, নেট টো অ'ন কৰি লৈছো। ত, অলপ আগত ফোন কৰিছিলো, সেই লগৰ এটা ফোন কৰি দিলে আমাক উম।
আমাৰ ঘৰতটোতো ফাইভ জি একদম হেৰি
অ'।
াৰ তেনেকে চলে।
অ', বহুত স্পীড চালে মানে। গম পাইছোঁ, গম পাইছোঁ। শুনিছ নাই, শুনিছ নাই?
শুনিছো ক'।
অ', তাৰপিছত ভাত পানী খালি নাই নে নাই খোৱা?
নাই কোৱা এতিয়া ভাত পানী খাই এই চেণ্টাৰলৈ অলপ ওলাই যাম বুলি ভাবিছোঁ।
অ', কিবা কাম আছে নেকি?
অ', এই মানে তোৰ ৰানিং কৰি আছো ন', মাচুল কেইটা সোনকালে ৰিকভাৰী হোৱা নাই। সেইটো কাৰণে, সেইটো কাৰণে মানে দিম এক প্লেট অনোগে বুলি ভাবিছোঁ।
অ', তাছত সেইখনত নাপায় নেকি এই চেণ্ট্ৰেললৈ আহিব লাগে নেকি?
ৰহয়, চেণ্টাৰত এনে এনেই বহুত দিন ওলাই যোৱা নাই যে ঘৰতে সোমাই আছো।
অ', অ, অ, তাৰপিছত হেৰি খেতি পথাৰ এটা কৰিলি নে নে আছে আৰু কৰিবলৈ
ন আমাৰ আমাৰ আছে আমাৰ এখন পথাৰতো আধি দিছো তাৰপা এখন পথাৰতো এবিঘা মান ৰুব নোৱাৰিলো আৰু পানী নাহিলে সেইটো কাৰণে ধৰি লোৱা ৰব নোৱাৰিলোঁ।
এইবা পথাৰত নাই আজি যোৱাইে নাই মই কালি আমাৰ সেই ঘৰৰ ওচৰ পথাৰখনত মানে হে কৰিছে ৰুইছিলে মানে। মোক ক'লে যাব গুচাবলৈ যাওঁ যাবও হৈছে মানে ইয়াত এ তাৰিছত ক'লে যাব গৈছে। চাব যাওঁ তেনেকে বুলি ক'লে মোৰ এলাহ লাগিছে নহয় প্ৰথম যাওঁ, যাওঁ লাগে। তাৰপিছত এলাহ লাগে নহয় নেযাম বুলি তাৰপা নগলো আৰু। চাহ তাহ এনেকে বনাই মেলি দি পঠালো তাৰ পিছত কালি আকৌ ৰাতিপুৱা মা হত গ'লগৈ। অ', ভাত। পছাত বনাই মেলি দি থৈ আহিছো আৰু খালি নগলো আৰু পথাতত নেনামিলে মানে মই।
হ গ'ম পাইছোঁ। ঠিকে আছে বেয়া নহয় আৰু পিছত কিন্তু নিজে কৰিবগে লাগিব আৰু।
নিজে কৰিবগৈ লাগিব এতিাৰ পৰা শিকিলেহে পিছত গম পামগৈ। মই এবাৰ পৰা যাম বুলি ভাবিয় আছিলো তাৰপিছত দেই কি জানো মনটো মানে খেতি ছিজনটো আহিলে মনটো কিবা বেগ মাৰি দিয়া নিচিনা লাগে। মন নোযোৱা হৈ যায় এলাহ লাগে।
এনে এনে এনেই তই আজিলৈকে কঠিয় তুলি বা এই ধান আনি পাইছ নাই ধান কাটি।
নাই নাই নাই আজিলৈকে পোৱা নাই দেই।
তহতৰ মানে ঘৰৰ পৰা পথাৰখন কিমান দূৰত আছে?
আমাৰ এইটোৰ এখন পথাৰ আছে ঘৰৰ ওচৰতে। অকণমান তাৰপিছত তোৰ এই অকমান স দূৰলৈ যাব লাগে আৰু এইফালে তিনি তিনিটা সেই জেগা আছে এইখনতে ৰাস্তা কাষত মানে। গাঁওঁতে ৰাস্তাৰ কাষত তিনি চাইডত তাৰপিছত আকৌ ইখন গাঁওৰ। একটা চাইডে আছে তোৰ দুটা মানে দু জেগাত আছে সেইফালে। তাৰপিছত আকৌ অ', নাই নাই নাই হয়। একে জেগাতে নাই দূৰত দূৰত আছে। তাৰপিছত এখন আছে এই ইফালে সোমাই যাব লাগে। এ দূৰ অলপমান ভিতৰলৈ সোমাই যাব লাগে। তাতে আছে তোৰ পাঁচ ছয় বেছি আছে মানে বিশ মান আছে, হ'লেও মানে ক খেতি কৰা জেগা মানে পাঁচ ছয় মান হ'ব পাঁচ ছয় সাত তেনেকে কিবা এটা হ'ব। আজিৰ পৰা তালৈ গৈছে আমান। হম
এতিয়া তহঁতৰ মাটি দেখোন তেতিয়া বহুত আছে বোলো।
অ', বহুত আছে মাটি ঢে আছে, কিন্তু এতিয়া হলেও অকমান কমিছে। কাৰণ সেই ককায়েক ভাইয়েক যে ভাগ কৰিব লগা হৈছে। সেইকাৰণে ভাগ কৰি মেলি বেছি খিনি নাথাকেগৈ আৰু আগতে ঢেৰ আছিলে।
ভাগ কৰি কিমান পাবি?
অ' ভাগ কৰিলেও বহুত এ এতিয়া যিমান খিনি কৈছে মোক কোৱা মতে সিমান খিনি। ত' ভাগ নকৰাকে তোৰ চৈধ্য পোন্ধৰ সেই ভিতৰ জেগাখনতে চৈধ্য পোন্ধৰ তেনেকে কৰে খেতি। তাৰ পিছত আকৌ এইফালে আছে পাঁচ মান হ'ব এইফালে গোটেই খিনি মিলাই পাঁচ ছয়। তেনেকেই হ'ব।
নহয় মই কৈছো যে তহঁতক ঘৰৰ এতিয়া কিমান খেতি কৰিছ?
ট'টেল তোৰ হেৰি হ'ব, বাৰ তেৰ বিঘা মান হ'ব।
বাৰ তেৰ বিঘা মাতি মানে তহঁতৰ ঘৰত তিনিটাহে মানুহ নহয় জানো?
অ' আমাৰ ঘৰত তিনটা মানুহ হয়।
তহতৰ মানে ধান বেচাও চাগে?
বেচোটো আৰু নো কি কৰিম?
তাকেতো ইমান ইমান ধান খাব নোৱাৰি তো'।
অ' খাব নোৱাৰি তো বিক্ৰী কৰিবলেতো লাগে এবাৰ বিক্ৰী কৰিয়ে তো ইনভাৰটাৰ লৈছে।
গম পাইছো হেৰি এইটো কি বুলি কয়? হেৰি এইটো ধান টো ষ্টক কৰি ৰাখ নে নে লগে লগে বেছি দিয়।
ষ্টক ষ্টক ষ্টক কৰি মেলি যেতিয়া মানে দামটো বাঢ়ে ন তেতিয় দি দিওঁ। এনে দাম নবঢ়াতে নিদিয়ে। যেতিয়া দাম বাঢ়ে তেতিয়া মেলি গোটাই মেলি দি দিয়া হয়। মোতকে দিলে মানে তোৰ পইচাটো বেছিকে আহে মানে।
উ', গম পাইছো দে ঠিকেই আছে। মানে ষ্টক কৰি ঠই দিলে ভাল হয় আৰু তোৰ যেতিয়া দামটো বাঢে তোৰ সুবিধা মতে তই দি দিব পাৰো আৰু।
অ' অ' তহঁতৰ কি হেৰি বিক্ৰী নকৰে নে কি?
আমাৰ বিক্ৰী কৰে কিন্তু ইমানো নকৰে আৰু। আমাৰ কথা নাই আৰু এইটো ধৰি লও, এতিয়া আমাৰ অকল ইবছ অকল দহ বিঘা খেতি কৰিলে, মানে বাকীকেইটো পানী নোহোৱা কাৰণে ৰুব নোৱাৰিলে।
অ'।
তাৰপিছত সেই দহ বিঘাই মানে তোৰ এই, সেইবছৰ খাইও এইবছৰৰ কাৰণে হৈ যাব।
অ' আমাৰতো ইয়াৰ আগৰ বছৰ ধানেই খাই আছোঁ আমি। এইবাৰ একো কৰাই নাই নহয়। অ'।
এইবছৰ আকৌ সেই দহ বিঘা আধি দিলে তাৰপৰা আকৌ এইফালে তোৰ চাৰি পা সাত বিঘামান ক ৰুলেই অলৰেডি।
অ', অ'।
তাৰ ইমান ধাননো কি কৰিবনো এনেও বেচিবই লাগিব ন' কাৰণ থবলৈও ইমান ভৰা
আহ হৈ যাব যে। উম।
অ' ভঁৰালত আকৌ ইমান নাথাক আম ইমান নাথাকি নধৰেও ন' বস্তুটো।
অ'। আগতে বোলে আমাৰ কেইটা দুটা ভঁৰাল আছিলে এতিয়া এইটোৱে ডাঙৰ। আৰু এটা ইমানটোৱে আছিলে।
উম, গম পাইছোঁ, আগৰ দিনৰ মানুহে বহুত খেতি কৰিব পাৰেতো। তেতিয়াহে আমি, আমিতো নোৱাৰিমেই চাগে পিছলে।
হুম। আমাৰ মানে হে, চেণ্টাৰত আগতে আমাৰ ককাটো অকমান হেৰি আছিলে ন'।
অ'।
তাৰ বাপেকটো মানে মহাজন, তাৰপিছত ককাক মানে আমাৰ চেণ্টাৰত মাটি দিছিলে মানে কোনোবাই কোনোবাই, আগত দিনত এনেকেই মাট টি লোৱা ন' উত, এই এইখন মই ল'ম এই তই ল' তেনেকুৱাহে। এজেগাত ল'লে তা আৰু অকমান দিছিলে, মানে সেইকণ নল'লে।
উ।
এতিয়া পস্তাই আছে, সেইখনৰ এতিয়া দাম বহুত মানে।
অ' গম পাইছোঁ।
একদম চেণ্টাৰতে পৰে না, সেইকাৰণে
অ' তহঁতৰোঁ চেণ্টাৰত মাটি অলপ নাই জানো?
আছে আছে। সেই সেইখনতে কিবা এটা কৰি ল'ব পাৰিলে বহি, মই আৰামত খাই থাকিব পাৰিম আৰু।
অ' সেই মাটিটো আছে যেতিয়া তোৰ মাটিতো কোনো নিব নোৱাৰে নহয়, পইচাটো তাই বা লোন আৰু আৰু চেন্টাৰৰ ওচৰত থাকিলে তোক এনেও লোন দিয়ে দিব।
অ' নহয় চেণ্টাৰত আমাৰ এতিয়া তোৰ অ' আছিলে আমাৰ ভালেখিনি, এইটো কি কয় আকৌ আমাৰ হেৰি আছে নহয়। খুৰা আছে নহয়।
অ'।
এই খুৰা, খুৰা আধা ঘৰ বনালে। তাৰপিছত আগৰকণ মানে আমাৰ হেহঁতক পিছক পিছফালে দিছে, পিছ চাইডে। আগৰকন আমাৰ লৈছে, ৰাস্তাৰ কাষৰকণ, যাতে পিছত কিবা এটা কৰিব পাৰোঁ আৰু।
সেইটোকে কৈছোঁ মই, মানে ধৰি ল হয় যে সেই মাটিকন দেখুৱালে তই লোনো পাই যাবি ঘপককে আৰু লোনটো লৈ তই তাত যদি কিবা এটা বিজনেচ বহাই দিব পাৰ তেতিয়া মানে তোৰ হেৰিয়ে আৰু আজৰ আমৰ আৰু।
সেইটোৱে। মই তাকে ভাবি আছোঁ, পইচা গোট খোৱা নাই কাৰণে কৰিব পৰা নাই। যদি পইচাটো গোট খাই যায় তাত কৰিম বুলি ভাবি আছোঁ।
ত' তাত মানে তোৰ হেৰি আ আজিকালি আজিকালি ধৰি লওঁ চবেই নিজৰ শৰীৰটো চৰ্চা কৰে ন। অৰ্থাৎ হয়, কম দামৰ জিম এখন খুলি দিলেওঁতো চলিব মানে আৰামত।
অ', খুলিব পাৰি এই উম।
তহঁতৰ এতিয়াতো বি এই হেৰি চেণ্টাৰত মানে ধৰি ল এই জিমখনৰ প্ৰাইচটো বহুত হাই হাই নহয় জানো?
অ', ইয়াত দুখন আছে। এখন তোৰ হেৰি এহেজাৰ এখন পোন্ধৰশ তেনেকে। মই পাঁচশ কৰি দিম নে কি?
সাতশ আঠশ কৰ যদি সাতশ আঠটো কৰ যদি ফেচিলিটিটো যদি ভাল দিয় সিহঁতৰ সমানে দিয় মানে তেতিয়াটো এনে এনেও তোৰ তালে অবিয়াচলি তোৰ তালে আহিব ন।
অ', আৰু এটা কথা এতিয়া যদি মই সেইটো মাথা মাৰো ন।
অ'।
মোৰ এটা প্লাছ পইন্ট আছে মানে আমাৰ হেৰি এই ককা ভায়েকটোৰ মানে ল'ৰাটো।
অ'।
আমাৰ হেৰিয়ৰ মানে আমাৰ জাতিটোৰ মানে হেৰি, তোৰ এইটো কি কয় সেই আৰু পদত আছে আৰু। সি মানে বস্তু এনেকে এপ্লিকেশ্যন দিলে সি বস্তু চস্তু আনি দিয়ে। আমাৰ এতিয়া গাঁৱত মই কৈছিলো যে তোক
অ', জিমখন।
জিম জিম অ' জিম আছে বোলে সিয়ে দিয়া এইখন। তাৰপিছত তাকো যদি মই কিবা এনেকে ক'ব পাৰো তেতিয়া মানে তোৰ অকমান হেল্প হৈ যাব আৰু বস্তুখিনি দি সি সোমাই দিলে আধা। আধা পইচা মই দিম আধা পইচা সি দি মেলি যদি কেইটামান ভাল বস্তু সোমাই দিব পাৰো। তেতিয়া চলি যাব পুৰা মজাকে।
অ', সেইটো তই এতিয়া পৰাই কৰিব লাগিব মানে এতিয়া পৰাই তই মাথা টো লগাই থাক। নহ'লে মানে ধৰি ল তই এতিয়া গ্ৰেজুৱেশ্যনটো যদি কৰালে যদি বাট চাই থাক তেতিয়া মানে তোৰ ৰখি যাবি নহয় গম পাইছনে নাই। তোৰ গ্ৰেজুৱেছ
অ', সেইটোৱেতো এই যি কৰিব লাগে এই সৰু পৰাই কৰি যাব লাগে আৰু।
অ', নহয় এতিয়া ধৰি লওঁ তই চাকৰি বিচাৰোতেও তোৰ মানে টাইমতটো অলপ গুচি যাব। তই তেতি তিয়া মানে বিজনেছটোত দিবলৈ মানে তই তোৰ মানে এনজয় কৰা লাইফটো গুচি যাব মানে গম পাইছ নে নাই?
সেইটোয়েতো, নহ'বা এতিয়া মান যদি মই তাত ভাল বস্তু এটা কিবা এটা কৰি ল'ব পাৰিলোঁহেঁতেন, এতিয়া মই কিমান এনজয় কৰিলোহেঁতেন হয়। মানে মোৰ ফাদাৰে কৰা হ'লে মই এনজয় কৰিব পাৰিলোহেঁতেন অলপ।
ফাদাৰে মানে তোৰ ধৰি ল তহঁতৰ দেউতাই যথেষ্টখিনি কৰি দিছে আৰু এতিয়া চব তোৰ ওপৰতে আৰু।
অ', তাকে।
তই এতিয়া ধৰি লোৱা তই দুখীয়া হৈ জ জনম ল'লি সেইটোত তোৰ ভুল নাছিলে। কিন্তু দুখীয়া হৈ মৰিলে সেইটো তোৰে ভুল হ'ব ন।
অ', সেইটো হয়। এতিয়া দুখীয়া নহয় যদি মই এতিয়া কৰিব পাৰো ন, বেকগ্ৰাউণ্ডত অকমান টকা লাগে মানে। বেকাউণ্টত টকাটো আহি গ'লে মানে তোৰ চলি থাকিব পৰাকে সেই অভাৱ কেইটা পূৰণ হৈ থাকিব আৰু।
অ', অ', গম পাইছো এইটোয়েই। এ নহয় তই এতিয়া ধৰি ল তোৰ মাটিটোত তই আৰামছে লোন এটা পাই যাবি। কিন্তু আজিকালি মানুহে প্ৰব্লেমটো কি লোন ল'বলৈ ভয় কৰে। কিন্তু ধৰি লওঁক তই যদি তোৰ যদি প্লেনটো ভাল তোৰ যদি মানে প্ৰফিটেবল প্লেন এটা আছে কিন্তু তই লোনটো প্ৰিফাৰ কৰিব পাৰ আকৌ।
অ', অ'। এ পাতি চাব লাগিব। মই আকৌ হেৰিহে বনাম বুলি ভাবি আছিলো। ঘৰ, ঘৰ, ঘৰ, অ ', ৰুম তেনেকে।
ভাড়া ৰুম?
আৰু হ, অ', আৰু হেৰি, স্কুলখনো আছে যে ওচৰত।
স্কুলখন কিহৰলৈকে আছে, হাইচেকেণ্ডেৰীলৈকে আছে নেকি?
অ, অ'। তাৰপিছত তোৰ আকৌ বে হেৰি, বহুত দূৰৰ দুৰৰ পৰা আহে মানে ল'ৰা, আমাৰ এইফালৰ ছাইডৰ।
অ'।
বহুত মানে দূৰৰ পৰা আহে ল'ৰা ছোৱালী খিনি, তাত মানে তাটো ৰুম আছে, ৰুম লয় মানে ৰুম লৈ থাকি পঢ়ে কিছুমানে।
এ, গম পাইছোঁ, গম পাইছোঁ, তই এতিয়া ধৰি ল' তহঁতৰ মাটিটো কিমান আছে, ধৰি লোৱা তোৰ এবিঘা মানটো আছে চাগে।
এবিঘা মান আছে, এতিয়া আধা বিঘা মান হেৰিয়ে ল'লে।
অ', তই আধা বিঘাই ধৰি ল' আধা, আধা আধা, বিঘা ধৰি ল' আধা বিঘা আছে হয়নে নহয় তোৰ।
অ'।
ত' আধা বিঘাৰে ধৰি ল' তোৰ কিমান, তাৰ আধাটো জিম খুলি দি আধাটো যদি ৰুম কৰি দিয়, তই যদি তাত যদি কম্ব অফাৰ এটা দি দিয়, তেতিয়াটো এনো সেই, আৰু আজিকালি ডেকা ল'ৰাবোৰ এনেো ব টো, বেছি প্ৰিফাৰ কৰেই।
অ, অ', কৰে কৰে, খুলিলে লাভ এটা আছে, তই এইটো মোৰ মজা আইডিয়া এটা দিলি, মই ভবা নাছিলো আকৌ দেই এইটো বস্তু।
অ', তই কম্ব এটা দি দিব পাৰি ন' ধৰি ত কম্ব এটা দি ল'ব পাৰ, মোৰ এই এই ৰুমত থাকিলে ইমান পাৰ্চেণ্ট ইয়াত ডিছকাউণ্ট পায় তেনেকৈ।
অ ', আৰু এটা কাম কৰিব পাৰি, গম পাইছেনে নাই। যদি আগফালে অকমান আৰু হেৰি মাটিকন থাকি যায় ন'